হেল্ল' হেল্ল'। হেল্ল'।
শুনিছা নাই।
শুনিছানে? সোনিছানে? হেল্ল'? মই শুনিছোঁ। তুমি? মই শুনিছোঁ। তুমি?
মও শুনিছোঁ।
অ'
কি কৰি আছ? এ একো কৰা নাই। এনে আছোঁ।
অ' ভাত-পানী খালা?
ভাত-পানী খালোঁ আৰু।
মই এয়া ইহঁতক ভাত দি পেলাই আজৰি হৈ অকমান ৰৈছোঁ।
অ' বৰষুণ দিছেন নাই?
বৰষুণ ৰাতিপুৱা নাই। তাৰপৰা দশটামান বজাত একদম দিলে ভাল কে। তাৰপিছত আধা ঘন্টামান দিলে। তাৰপৰা নাই। এতিয়া একদম গৰম পুৰা।
আমাৰ ইয়াত বৰষুণ দি আছে এতিয়া।
বৰষুণ দি আছে?
উম। বৰষুণ ডাঙৰকে দিছে। ইমান সৰু দিয়া নাই বাৰু।
অ', হয় আমাৰ ইয়াতো দিছিলে, ডাঙৰকে দিছিলে। বৰ একে বেছি সময় নহয় আৰু অকমান।
অ'। আমাৰ ইয়াতো ৰাতিপুৱা দিছিলে। এই ভাত, দালি আছিলে। তাৰপৰা কোমোৰা ভাজি
এ তেনেকে কিহে বনালে?
ভাত হেৰি এ উম মাগুৰ মাছ আনিছিলে। মাগুৰ মাছে কোমোৰাই যে কে বনাই দিলোঁ। তাৰপৰা ছোৱালীলৈকে মোৰলৈকে আকৌ কঁঠাল গুটি, নেমু চেপি বনাই দিলোঁ।
অ'।
ইহঁতি এতিয়া খাই আছে। আমি নাখাওঁ নহয় দুপৰীয়া। গধূলি খাম আৰু একেবাৰে। অ'?
কি কৈছা? ভালকে শুনা নাই।
আছিলে?
আজি ছবি আছিলে। অ', আজি শেষ হ'ল আৰু।
অ'। এইবাৰ হেনো গৰম বন্ধ ছয় তাৰিখ ব বুলিহে শুনিছোঁ।
জানো? শুনা নাই দেখোন। ছয় তাৰিখৰ পৰা দিয়ে নে এক তাৰিখৰ পৰাই দিয়ে।
অ' অথনি মোক এই হেৰি উম দাদা এজনে কৈছিলে। বে মাহীহঁত অ' সি এবাৰ হেনো গৰম বন্ধ ছয় তাৰিখৰ পৰাহে দিব।
অ' জানো, সিহঁতকো একো কোৱা নাই। কাইলে- কাইলৈ বন্ধ। পৰহিলে স্কুল- পৰহিলৈ পৰীক্ষা আছ ৰু বাকীখিনি। তাৰপিছতহে গম পাম।
অ'।
আন কিবাৰ নিচিনা তাতো নাই বুলিহে নহলে যে, মই ৰাতিপুৱাই - ৰাতিপুৱাই স্কুলে দেৰি হোৱা যেনিবা দিব লগীয়া হয়। অ'।
অ'। তাকেহে। কিবা হেৰি আকৌ বৰষুণটো মাজে - মাজে দি আছে যে।
অলপ যিদিনা ৰ'দটো দিয়ে সেইদিনা ভালকে দিয়ে তাকে হেৰি আকৌ ধৰি লওক এদিন ৰ'দৰ কাৰণে ৰাতিপুৱাই স্কুল নাই দিয়া বৰষুণ দি আছে যে
অ
এতিয়া ইয়াত বৰষুণো বতাহো
আহ। মাহঁতে কি কৰিছে
মাহ শুইছে অকনমান বতাহ বৰষুণ মাৰিলে ইমান ভয় নালাগে বিজুলী যে ধেৰেকণী যেনেকে ম তেতিয়াহে ভয় লাগে।
এবাৰ সেই উ আমা ফালে নাই বাৰু দেই বিজুলী ঢেৰেকণি কিন্তু সেইফালে ধেই মানুহ মৰি ছে সেয়া ঢেৰেকণি যত
ঠায় ঠায়ে বহু হেৰি দিছে নহয় এতিয়া বহুত কেইখন জিলা হেৰি দি দিছে। উ বি জলকীয়া জনি নাই নহয়। কালি যে লখিমপুৰ চাইডতে হেৰি হৈছে নহয় এইটো কি কয় বিজুলী ঢেৰেকণি মাৰি লয় ট্ৰেক্টৰ চলাই থকা মানুহ। ট্ৰেক্টৰ চলাই হেৰি কৰি আছিলে হালবাও আছিলে
আহ
পা ধেনো মানুহ তাৰ পৰা সেই বিজুলী ঢেৰকনি পৰি মানুহ মৰিছে তাৰ পিছত আকৌ হাত দিবলৈ গৈছিলে পথাৰত হাল বাই থকা দেখি টেক্টৰে মনুহ জনীও হেৰি হৈছে মানুহজনী নাই ময়া বুলি কোৱা শুনিছিলো বাও। মানুহ তিনিজন মতা মানুহ তিনিজন গৈছে বুলি কোৱা শুনিছোঁ জানো
আহ।
তাকে বতৰে যোন ফালে দিছে মানে ভালকে দিছে নিদিয়া ফালে নাই
উম এয়া পানীও বাঢ়িছে।
পানী বাঢ়িছে যদি পানী ৰল বাৰু এতিয়া আমাৰ আমাৰ ইয়াত ৰখিলে মানে এতিয়া নাবাঢ়ে আৰু শুকাবহে। অ
অ আমাৰ ইয়াত সেয়া পানীও বাঢ়িছে।
আহ মইও আজৰি বিজৰি হৈ শুই আছিলো। তাৰপিছত হয় গোটৰ কিবা কাম এটাত মানুহজনী আহিলে।
অ
তাই আহিলে বোলে ঐ
উম
আবা হ'ল তেতিয়া উঠি পেলাই হেৰি কৰিছোঁ
মোৰ দিনটো শুই থকাই হৈছে কামো নাই।
তাকে এ বেছি শুই থাকিলেও এলাহ লাগে আৰু তেনেকে বা গাটো হেৰি ন নে।
উম এতিয়া আকৌ উপায় নাই কামো নাই আমাৰ ইয়াত বসবাহো আছে গধূলালে ভাওনাও আছে। সৌ অ সৌ সৌ ল'ৰা ছোৱালীয়ে পাতিছে।
সৰু সৰু লৰা ছোৱালীয়ে পাতিলে আক ভাওনাবোৰ ধুনীয়া হয় চাবলে
অ সেই হ'ল এইটো কি কয় হেৰিয়ত আছিলে উম ক সংঘ নামঘৰত আছিলে।
তাপা সেই তাতে মানে ভাও সেই ল'ৰা ছোৱালীয়ে পাতিছিলে। তাৰপৰা ভাওনাখন ভাল হল ভাল হোৱাৰ পিছত এতিয়া। বেলেগ ঘৰ বেলেগ এভাগ নামঘলে মানে হেই কৰিছে এইটো কি কয় নিমন্ত্ৰণ কৰিছে পইচা দি লৈ না
উম
তাত আছে। তাকে সেই তেতিয়া তাতো চাবলে নাপালোঁ ইয়াত চাম বুলি ভাবিলো ইয়াতো নাপালো নেপাওঁ।
উম হুম হুম হুম হুম।
ইয়াত আকৌ বসলা খাবলে আহিছিলো। তাৰপৰা হেৰী হ'ল বৰষুণ দিলে কাৰণে ৰাতি ভাওনা চাবলে নাহিলো। তাপা তাতে পাছদিনা আমি জেঠাই ঘৰলৈও যোৱাটো হৈ পৰিলে যে।
অহ
তাপা সেই চাবলে নাহিলো এতিয়া সেই ইয়ালে আহি গম পাইছোঁ আজি হেনো বৰসবাহ ভাওনা আছে। ছিলে তাপা মই বোলো ৰাতি ভাওনা চাবলে যাম ই বৰষুণে ভাওনা বৰ ধুনীয়া হৈছিলে হেনো।
অ ল'ৰা ছোৱালীবোৰে পাতিলে বহুত ধুনীয়া হয়। এবা চাইছিলো আছিলো আমাৰ নামঘৰ তাত। এ মানে ইমান ধুনীয়া চিনেমা নিচিনা লাগিছিলে ভাওনাখন চাবলে। ল'ৰা ছোৱালীবোৰ আগ্ৰহী নহয় জানো। সিহঁতি মানে ডাইলগ বোৰ ধুনীয়াকে মুখস্থ কৰে৷
শিকালে মানে কি ডাঙৰ মানুহে যেনেকে শিকায় তেনেকে আগবাঢ়ি যায় কিন্তু ডাঙৰ মানুহে এ পাৰিম চ পাৰিম থোৱা বুলি অহংকাৰ এটা নাথাকে জানো।
উম অকণমান গুৰুত্ব নিদিয়ে।
মানুহৰ ভাওনা বোৰ আজিকালি বেয়া হৈ হৈ গৈ আছে আগৰ দিন নাই নহয় আগতে একদম কেনেকুৱা আজিকালি। এতিয়া অ অকমান হেৰি কৰি লৈ পেলাই হে নামঘৰলে যায়।
তাকে হে সেইটো হে ডাঙৰ কথা হৈছে। আগতে মাতত ভাওনা বুলি ক'লে মানে কিমান মানুহ হৈ চাবলে ইমান। ধুনীয়া ভাওনা হয় আজিকালি হে মানে আমা ইয়াতকৈয়ো বেয়া হ'ব ল'লে।
আগতে মানুহবোৰৰ ভক্তি আছিলে আজিকালি আকৌ মানুহ ভক্তি নাই নহয়। মুঠতে নাপাতিলে নহয় কাৰণে মানুহক দেখুৱাই পাতে। অঁ এতিয়া মানে এনেকুৱা হৈছে দেখাক দেখি পতা নিচিনা নিচিনা হৈছে এতিয়া দেখাক দেখি পতা নিচিনা হ'লে নহ'ব নহয়। ভাওনাখন পাতিবলৈ হ'লে ইমান কষ্ট হয় ন সেইখিনি ভাওৰীয়া সকলো বুজি পাব লাগিব বা কৰা সকলে সেই শিকোৱা সকলে শিকা সকলো বুজি পাব লাগিব। এতিয়া সেইবোৰলে চালে সৰু সৰু ল'ৰা ছোৱালী খিনিয়ে ভাল কৰে মানে।
উম এ ডাঙৰ মানুহে পাতিব নালাগে সৰু সৰু ছোৱালীয়ে পতাই ভাল। উম'
ডাঙৰ মানুহৰ বচন থাকিলে মুচন নাথাকে মুচন থাকিলে বচন নাথাকে। কিন্তু সৰু ল'ৰা ছোৱালী আকৌ সেইটো নাই নহয়। চব ফালে একদম
এতিয়া আজিকালি ইমান আমাৰ তাত নায়েই এতিয়া ইয়াত ইয়াত সিদিনা বসবাহ খাবলে আহি দেখিছোঁ অ পাঁচ বছৰ হোৱাই নাই নি ল'ৰা এটা আমাৰ এতিয়া ঘৰ চ যেনিবা৷ অ সেইটো কি কয় পাঁচ বছৰ হোৱাই নাই ল'ৰাটোৱে খুল বজাইছে বসবাহত এই দিনতে খোল বাজিছে। আইও খুলতো বলে পোৱা নাই মানে ইমানেই হেৰিকৈ বজাইছে। কিমান ভাল লাগিছে সৰু সৰু ল'ৰা- ছোৱালী বোৰে খোল বজাইছে
অ আকৌ।
ঠায়ে ঠায়ে সেইবোৰ আছে কিমান আৰু চবেই তালৈকে চাইছে মানে ইমান ধুনীয়াকে বজাইছে খোল তোক বলে পোৱা নাই তথাপিও চাপৰ কেইটা বজাইছে। ভৰি পাককেইটা হাতৰ পাককিটা আইও। যি ধুনীয়াকে হেই কৰিছে।
অ তু
এতিয়া আজিকালি ডাঙৰ মানুহে বজাতকে সৰু সৰু ল'ৰা ছোৱালীয়ে বজালেই ভাল লাগে। দেখিবলে ডাঙৰ মানুহে ইমান আজিকালি ইমান হেৰী নালাগে ন।
অ কিন্তু সেই এইটো কি আমাৰ হেৰী এইটো কি সকামত দেখা নাই জানো সৰু সৰু ল'ৰা-ছোৱালী কি ধুনীয়াকে হেৰি কৰিছে গায়েন বায়েন গাইছে।
উম' এতিয়া ভাওনা সেই সৰু ছোৱালে একদম প্ৰৱেশটো কি ধুনীয়াকে এ মাইব কিবা এটা ভাল লাগে৷
চবফালে আগ আগবঢ়াই নিব লাগেল চলি তেতিয়াহে ডাঙৰ বোৰ তেনেকুৱা হেৰি দেখি দেখি সৰু বোৰও হেৰি হয়গে।
উম। এতিয়াতো আগৰ নিচিনা আগৰ নিচিনা নায়েই প্ৰায় লোক খাইছেই আগতে যেনেকে আছিলে আগতে প্ৰত্যেকটো নামঘৰতে। ভাওনা আহ বসবাহ বুলি কোৱাৰ লগে লগে ভাওনা থাকেই। আজি কালি নাথাকে আগতে ভাওনা মানুহে এদায় হৈ প্ৰসাদ খাইহে ঘৰলে যায়। আজিকালি বাৰটা বাজিবলৈ নাপায় ভাওনা আধাটো নাযায়েই মানুহ আধা আধি গৈয়ে এদাই হয়।
অ তোন আজিকালি মানুহে টোপনি খতি কৰিব নোৱাৰে নহয়। চাৰে এঘাৰটা বাৰ- তাই বেছি আৰু তা'ত কে বেছি সময়ৰ মানুহ নামঘৰত নাথাকে। চব ঘৰলৈ ঘূৰিব।
তাৰ পিছত ভাৱৰীয়াই কিজনে বাৰু অকলে অকলে কি ভাওঁ ল'ব।
সটো কাৰণে আজিকালি সে ভাও সটো কাৰণে নাম-
অ না নাটবোৰ আজিকালি ছুটি কৰি পেলালে আগৰ নিচিনা নাট নাই।
দীঘল নাটবোৰ কাটি-কাটি চুটি কৰি-কৰি হেৰি কৰিব ললে৷
অঁ হেই মূল মূল হেই দা টপিক কেইটা আনি পেলাই হেৰি কৰিব আউ। নাটখন তেনেকে কব গ'লে দুঘন্টীয়া নাট দুঘন্টীয়া নাট তেনেকুৱাহে আজিকালি। আগৰ নিচিনা বোলে ৰাতি- পুৱাই গৈছে গে দবা কোবাই দিছে ৰাতিপুৱা।
অঁ আগতে আমি ভাওনা চাবলৈ গ'লে একদম ৰাতিপুৱা তিনটা চাৰিটা বাজে যায় তেতিয়াহে অঁ এ ভাওনা নামঘৰ চবতকে আগত বহি বহিবলৈ পাবগে লাগিব।
সঁচাকে আজিকালি সেইটো সেই নাই।
তাকে ও ক দিন কলে গ'ল।
আজিকালি ল'ৰা ছোৱালীয়ে মোবাইলটোহে চিনি পায়। ভাওনা কিবা হ'ব একোয়েই নাই।
আৰু অলপ হেৰিয়ৰ পিছত ভাওনা কি বস্তু বুজিয়ে নোপোৱা হ'বগে।
সঁচাকে এতিয়া মোবাইল হ'ল সেইবোৰহে। ভাওনা কবা একো একো বুজিয়ে নাপায়।
হলেও ঠায়ে ঠায়ে কিছুমানে কৰিছে আগতে ধুনীয়া ধুনীয়াকে কৰিছে ঠায়ে ঠায়ে কিছুমানে।
আছে জেগাই জেগাই ব ভাল- মানে ল'ৰা- ছোৱালী আছে চবতে কি নহয়।
সেইটোৱে।
এইখন নাটক খনৰ নাম হেৰি আছিলে নেকি কিবা এটা আছিলে পাহৰি থাকিলোঁ দেই।
আমাৰ ইয়াত এবাৰ সেই সীতাহৰণ বালি বত পাতিছিলো।
অঁ এইবা
হৈছিলে বা ভা অঁ এইবাৰ ভালে হৈছিলে বাৰু বেয়া হোৱা নাই ভোম দাদাই লৈছিলে বালি উম হেই বাহেই
অ
অ সেইখন কিমান দীঘল নাটক সেইখন নাটক চালে মানে ৰাতিপুৱাই যায় গে। সেইখন নাটত তোমাৰ এ এটাহ বজালে মানে শেষ কৰি দিছে৷ টুটি গৈ পেলাই।
সেইদিকি আগ চিনাকে সম্পূৰ্ণ নাট নাট খন নাপাতেই আগতে ইমান ধুনীয়া ধুনীয়াকে হেৰি কৰিব আজিলে
আজিকালি ভাওনা আৰম্ভ হওঁতে দেখিবা মানুহ একেবাৰে ফুল বহিবলৈও জেগা নাই তাৰ পৰা দেখিবা এঘাৰটা বাজিল কি নাবাজিল মানুহ একেবাৰে ঘৰমুৱা হৈ ভাওনাখনত কি ৰস পায় খাবলে নাপায় দেখোন।
যায় আৰু অকমান চাই আৰু আহে আৰু মানে আকৌ মিউজিক তোৰ ভাল লাগিব ভাল মিউজিক নহ'লেও নহ'ব। আগৰ পুৰণা হিৰত হেৰি কৰিলে নহবই উম
আজিকালি মাইক হল কিবা হ'ল আগতে সেইবোৰ নাই আগতে একদম ধুনীয়াকে এ উম মানুহে মায়ক নোহোৱাকে বচন্দ শুনে দেখোন তেনেকেই দেখোন সেই পাতে, আজিকালি বিনা মাইক বিনা লাইটিঙত- উম বৰ সবা নহবই ভাওনা নহবই।
কি হবলৈ ল'লে আৰু
উম
আমাৰ ইয়াত যি হওক যিয়েই নহওক ৰাস খনেই আও মেন আও৷
কৃষ্টি সংস্কৃতি বোৰ লোক খাবগে আৰু কি হব দিনক দিনে লোক খাই খাই গৈয়ে আছে কৃষ্টি সংস্কৃতি বোৰ লোক। খাবগে আও দিনক দিনে লোক খাই খাই গৈয়ে আছে আও লোক খাবগে আও।
সেইটোৱে
উম
শংকৰ মাধৱক চিনি নোপোৱাই হ' গৈ
উম। তাকেহে গুৰুজনাই হেই কৰি থৈ যোৱা একো নাথাকিবগে৷
তাকে এই ভাওনা বুলি কলে শংকৰ শংকৰদেৱৰ সেইটোৱে আহে৷
কিছুমানে প্ৰাৰ্থনাই এভাকেকে গাব নাজানে।
অ
নামঘৰলৈ নাযায়ে।
নাম কলে নাযায় বিয়া, পাৰ্টি বুলি ক'লে আকৌ কি চাবা।
অ সেইবোৰ খানা বুলি কোৱাৰ লগে লগে একদম দৌৰ মাৰিব কিন্তু নামঘৰলে বোলে নামঘৰলে লগ ধৰকচোন আজি শৰাই এভাগ দিছে। বা আজি শ কতি পাল নামঘলে বলকচোন বুলি ক'ব হ এই নাই নাযায় কিন্তু খানা এটা আছে বুলি ক'লে আকৌ এখেতলে আগতিয়াকে যাব।
অহ।
সেই বধতটো এনেকুৱা গতি থ যায় হেই মানুহবোৰে আজিকালি এইবোৰ হেই না কনা নমনা কাৰণেই। মানে কি ধৰ্মত বোৰ নমনা কাৰণে এইবোৰ হেৰি নমনা কাৰণেই আজিকালি মআ কাকো কোনো মাৰিবলৈ ভয় নকয়, কাকো কোনো কাটিবলৈ ভয় নকয়।
অ তোন আজিকালি মানে কেনেকুৱা হৈছে আ নিজৰ গা লোমডালে বিশ্বাস কৰিব নোৱাৰা নিচিনা হৈ যোৱাগে নহয় জানো! পৰিস্থিতিবোৰ আগতে মানুহৰ মানে মানুহৰ ওপৰত যিখিনি বিশ্বাস আছিলে মৰম চেনেহ আছিলে
অ আজি অ আজিকালি মানুহৰ মানৱীয়তা নাই।
সি ঘৰলে প্ৰয়োজন নহলে কোনো কাৰো ঘলে নাযায়৷
অ আগতে কেনেকুৱা আগতে যৌথ পৰিয়াল আছিলে আৰু আজিকালি একক পৰিয়াল সে তাও তাও ককাই ভাই বা উ মানে সেই মাজত কোনো
নাই মিলা প্ৰীতি নাই মৰম চেনেহ নাই চবেই নিজৰ নিজ নিজৰ কামক লৈয়ে ব্যস্ত কোনোবা এটা মৰিছে আহ হৈ ধৰ ধৰ বুলি কবলৈও মানে আহিবলৈও মানুহ চিন্তা হে
বিজী মানে নোৱাৰে দকা ঘৰত বহি এনে মোবাইল টো চাই থাকিব কিন্তু কোনোবাই এটা ৰাস্তাত কৰি যাওকচোন কিবা এটা হয় নাই চাবলৈ হেৰি নাই বা কোনোবা এটা ওচৰ মানুহ ঘৰত কিবা এটা হওকচোন সেইবোৰ চাবলে তাৰ সময় নাই মোবাইলটো দৰকাৰ হ'লে এনেই ঘৰত বহি টিপি থাকিব৷
উম
হয় তেনেকুৱা কিনো দিন কিনো সহ গৈছো সেইবোৰ জোৱাতেতো মানুহৰ মানৱীয় তাতো নাইকিয়া হৈ-হৈ গৈ আছে সেইটো কাৰণেত মানুহে মানুহ মাৰিবলৈ ভয় নকৰে কাটিবলে ভয় নকৰে
ডাঙৰ সৰু নামানে
উম ধ্বংস হ'ব আও পৃথিৱীত কলি যুগত৷ এনেও কলি যুগত ধ্বংস হব বুলি কৱ নহয়৷
তাকে হে দেই।
ধ্বংস হয় হয় গৈয়ে আছে কোনোকে ককাই ভাই চিনি নাপায় আজিকালি লোকে কি চিনি পাব৷
আজিকালি আগৰ দিনৰ মানুহে এই ই গাওঁখনৰ কোনোবা এটা ল'ৰা বা ছোৱালী কিবা এটা বেয়া দেখিলে নিজে হলেও শাসন কৰে৷
নিজে হলেও শাসন কৰি বা এইটো কাম কেলে বেয়াকে কৰিছ বুলি কৈ লৈ পেলাই সেই কয়। আজিকালি ক'ব পাৰিব নেকি আজিকালি নোৱাৰে। আজিকালি কৰিবলৈ হলে ল'ৰা ছোৱালীয়ে আগভেটি ধৰিব ধৰিব মাক বাপেকে ধৰিব ঘৰত আনি মাক বাপে আ নহয় আপোনালোকক কি দৰকা বুলি।
আজিকালি কোনো কাক কৱ আগতে আকৌ কয়হে সেই বেয়া দেখিলে দুই চাত লগাই দিবি আজিকালি আকৌ ই সেইবোৰ নহব আজিকালি মাক বাপেকেহে ওলটাই কব আমি শাসন কৰিবলৈ ঘৰত মাক বাপেক আছোঁ নহয় আপোনালোকৰ
তুমি কবা এভাগে সিহঁতি বুজিব এভাগে দি দিব বেয়াকে কৈ
অ আৰু কবলে কথা কবলৈ ভয় নকৰে নহয় কথা কবলৈ হ'বলা ভয় কৰিব! আজিকালি আজিকালি হেৰি আগতে স্কুল বোৱতেই ইমান শাসন বোৰ আছিলে, আমাৰ বোৰক পঢ়োৱা না- চেকনিয়ে আকৌ নেওতা বুলিয়ে কৈ।
আমি আগতে ধেমালি পিটন খালো নেকি স্কুলত, নেওতা জহত খাওঁ। স্কুল ক্ষতি কৰিলে খাওঁ, আজিকালিতো স্কুলত আগফালে ৰাস্তাত আনি আঁঠু কঢ়াই-কঢ়াই থৈ দিয়ে ফিল্ডত৷ অ' আমাকো থৈছিলে।
আজিকালি কৰিবলৈ যাওকচোন মাক বাপেকে এ একদম ধৰি লয়। উম। আজিকালি কৰিবলৈ যাওকচোন মাক বাপেকে একদম ধৰি লয়, মাষ্টাৰৰ ওপৰতহে হেৰি কেচ দিব, মোৰ ল'ৰা ছোৱালীটোক কেলে, আগতে আমাৰ হাত ফালি ফালি পঠিয়াই। তথাপিও আক ঘৰত কয় নিজৰ ভুলৰ জহতহে মাৰ খাইচ বুলিহে কয়। কিন্তু এতিয়া মাৰকচোন তেনেকে ল'ৰা ছোৱালীক, লৰা ছোৱালীক মাৰিবলৈ ল'লে ল'ৰা ছোৱালীৰ মাক বাপেকে গৈ পেলাই মাষ্টৰক কবগে কি দৰকাৰ মোৰ লৰা ছোৱালী মাৰিবলে, মই আছো আমি ঘৰত মাক বাপেক মৰি যোৱা নাই নহয় আছো নহয়। আজিকালি তেনেকুৱাহে। কি যে দিন কি যে হ'ল আৰু সঁচাকে।
তাকে।
আগৰ বোৰৰ লগত আজিকালি একোৱেই নাই, একোৱেই নাই।
শ্ৰদ্ধাও কৰিছিলে এতিয়া আকৌ সিমান খিনি নাই নহয়।
ছাৰ হতক কিমান সন্মান আজিকালি সমানে সমানে মাষ্টৰৰ লগত বহে। আগতে আমি
অ' সমানে সমানৰ বহাতো দূৰৰ কথা, ৰাস্তাত দেখিলে কুবাত দেখিলে আমি আঁতৰৰ পৰাই খোজ কাঢ়ি যাওঁ চাইকেলৰ পৰা নামি। হয় নে? আগতে ক'বাত ছাৰ‌ বুলি গম পোৱা লগে লগে সেইফালে মূৰে‌ নকও। পলাত আৰু পলাই আজৰি হও। আজিকালি ই হেৰিয়ত গাত গা লাগি গলেও নামাতে।
নামাতে।
আজিকালি এতিয়া গাত গা লাগি গলেও নামাতে।
অ'।
উম।
আজিকালি আও
বগৰীজোপা ইমান লাগিছিলে, এই হেৰি আহোম বগৰীজোপা।
গৰুৱে খাই আছে।
খাবলে ভাল জানো?
খাবলে মানে মই ইমান ভাল নাপাওঁ কিন্তু ল'ৰা ছোৱালী মুখত আকৌ এইবোৰ ভাল নহয় জানো গোটেই ল‌ ছোৱালী আহি আহি নিয়েহি কালি এজনীয়ে কৈছে আহি আনিম। দে চোন আজি ৰাতিপুৱাই আহি পেলাই নি ছে লৰাটোৱে মানে শান্তি দিয়া নাই পৰীক্ষালৈ গৈছে, মাকক হেনো হেৰি কৈ থৈ গৈছে তই আকৌ আনি থবি দেই। নানিলে কিন্তু চাবি আহি পেলাই হে ল -ল'ৰাটো মানে স্কুলৰ পৰা অহা আগত আমাৰ ঘৰ পৰা নি থৈছে কৈছে বোলে মই কেইটামান সৰহকে লৈ যাও দেই, বোলো নিয়া, তলত পৰি আছে। গোটেই লৰা ছোৱালীবোৰে আহি আহি নিয়েহি। সিহঁতি সেইবোৰকে ভাল পাই খায়। কিন্তু এই আধা কেঁচা আধা পঁকাটো নিমখ লগাই খাবলৈ ধুনীয়া লাগিব পকাটো
হেৰি হয় আজিকালি সেইবোৰ খাবলে নেপায় যে।
অ' চবৰ ঘৰতে নাইও এইটো বগৰী। মা আৰু এইকনত আমাৰ ঘৰতে আছে, আমাৰ ঘৰৰ পৰাই নিয়েহি আৰু চবে।
অ'।
কিন্তু দেখিবলে ধুনীয়া লাগে, একদম পুৰা হেৰি কে লাগে যে ৰঙা হৈ হৈ।
ৰঙা আঁহো হৈ যায় যে।
অঁ দেখিবলৈ ধুনীয়া লাগে।
আৰু এই আমাৰ সেই এইটো কি মা সেতক যে আগফালৰ হেৰি বৌ হেতৰ ঘৰত নাছিলে আগতে। আমি সৰু সৰু হৈ থাকোঁতেই, নেখাওঁ, আজিকালি নাই আজিকালি সেইবোৰ পাবলে নাই।
নাই চবৰ ঘৰতে নাই এইটো বস্তু। আৰু খাবও লাগে এইবোৰ হেৰি সাৰ খু সাৰ খু নিদিয়া ঘৰতে হোৱা বস্তু।
খালে উপকাৰো নাই। নথকাই কিনি কিনি খাইছে, এতিয়া আমাৰ থকাৰ কাৰণে ধৰি লোৱা বস্তুৰ মূল্য নাই।
অঁহ তাকে।
হেল্ল'। হেল্ল'!
শুনিছা নাই?
অঁ শুনিছো এতিয়া অঁ।
হেল্ল'! অহ এহা অঁহ।
তাকে আজিকালি আৰু হেৰি নহয় আজিকালি কেলে মানুহ বিলাকৰ গাত থাকিলেও মানুহে কোনো কাকো নিদিয়েও
আৰু চবৰে ঘতে চবৰে মানে বস্তু বিচাৰি যাবলৈ বেয়াও পায় নিবিচাৰেও।
অ আগৰ নিচিনা নহয় মোক দিবি মোৰ ঘৰত আছে তই নিবি বি আজিকালি আও খুলি যাবলৈ হ'লে মানুহে গ'লে একো খবলে নোপোৱা গতে কিনো খুজিবি সেয়া হে ভাবে আও
আগতে ভাজি কন বনালেও সেই মানে ভাগ কৰি এতিয়া এই ভাজি দেলি বাঢ়ি গলও পেলাই দিলেও ইঘৰ সিঘক দিব
উম যাচি দিলেও যাচি দিলেও নালাগে আজিকালি।
আগৰ মৰম চেনেহ নাই।
আগতে বনাই থকা গোন্ধ পালেই কব কি বনাইছ দিবি অকমান।
অ মই যে ৰাতি শাস্ত্ৰ পঢ়া এটাও আছে তালৈ যাব লাগিব।
ওচৰতে অঁ। ভিন্দুকা- এ ছোৱালীকে মাতিছে। সিহঁতক বনাই মেলি দি মেলি থৈ তালে যাবগে লাগিব।
তেতিয়া দেউতা যাবই ন।
দেতা জাবই নহয়। আছে আছে তাৰ আজি হিন্দী আছিলে তাৰপা তাই আকৌ সোমবাৰে হে এদাই হব। নাই হোৱা তাৰ সোমবাৰে এদাই হ'ব।
সিহঁতৰ চাবজেক্টবোৰ বেছি নহয়।
হেঁ?
ইহঁতৰ আকৌ চাবজেক্ট একো বেছি নহয়।
অ চাবজেক্ট বেছি সিহঁতৰ। পৰীক্ষা দি সি ঘৰলৈ যাবগে। ব স্কুল খুলিলেহে আহিব।
অ গৰম বন্ধত যাব নে না পৰীক্ষা দি আজয়ী হৈয়ে যাব।
পৰীক্ষা দি। পৰীক্ষা দিয়াৰ পিছত বন্ধ দিলে যাব সি ঘৰলে।
অহ।
তাকেহে গৰম বন্ধ দিলে বেলেগ ফুৰিবলৈ যায় আমাৰচোন পথাৰত
তাকে হে
ক'ৰবাত গজনি ফুই মিলি। ঘূৰি আহিবলৈ মন গৈ হা।
কথায় ফুৰিবলৈ যাব ল'লে
হেতোয়ে।
উম।
কৰিবই লাগিব কাম নকৰিলে কেনেকে হ'ব।
এতিয়া পৰীক্ষা
হেল্ল'
কি নজৰ
শুনিছ নে।
মাটি পেলালে আজি কালি হাজিৰা দিব লাগিব।
আহ
তাতে আকৌ হেৰি হে আগতে শাৰিয়া গোটাই আজিকালি
অ আজিকালি হাজিৰা হাজিৰা কমো নহয় তিনিশ মান তিনিশ নহয়।
এই এতিয়া চাৰিশ এইবাৰ, দাম বাঢ়িছে
অ নাজানোঁ আমাৰ ফালে বাৰু তিনিশতে হৈ আছেগে। নহয় মানে যোৱা বাৰ আমি আহো। লগালোঁ সেই বাকীবোৰে তিনিশকে কৰিছিলে। তাৰপিছত আমাৰ ঘৰ যেনিবা যোনজনী মানুহক কৰি দিছিলে তাই যেনিবা আঢ়ৈষতে কৰি দিছিলে দেই এইবাৰ চাগে ল'ব আৰু দুটকামান বেছি
সেয়ি এতো কি কয় আগতে আগ। অ ধৰি লওঁক পথাৰ বোকা দিব বুলি ক'লে ওচৰ পঙৰ মানুহ বোলে আজি তহঁতৰ বোকা দ আজি আমি যাম কাইলৈ আমাৰ বুকা দিব।
তহঁতে আহিবি অ তেনেকুৱা আছিলে।
ন আমাৰ হেৰিয়ৰ মাজতহে নাই আকৌ এই হেৰি প্ৰজাতি বিলাকৰ মাজত আছে। উ সেই নীলাপেটি।
তাকে আক আমা এই হিম্পুমাজতেই নাই বেলেগ বেলেগ সেইবোৰৰ মাজত আছে মানে।
আছে এতিয়া এই হেৰি বিলাকৰ মিচিং বিলাকৰ এতিয়া কিমান সিহঁতৰ। তাককৈ জোমে সোপাকৈ আহিব এফালৰ পৰা একদম ধুনীয়াকৈ ৰুই মেলি ডাই কাটি শেষ কৰি দিব।
আমাৰ ইয়াতো দেখো নহয় তেনেকে জাক পাতি পাতি আহিব একেবাৰে। একেদিনাই ট্ৰেক্টৰে হাল বাব আৰু একেদিনাই একদম গোটেই চিতা চিত দিব।
অহ।
আজিকে আমা বহে। কোনো কাৰ ঘৰত যাবলৈ সময় নাই কাকো এখন কৰি দিবলৈ সময় নাই।
অ। লৰা লকে নিজৰ দাৰ ৰুা ঘৰলে আহ ৰ'দত কলা নব।
আন্
কি দৰকাৰ পৰিইচা অ তেনেকুৱা হ'ল সেই যদৰেদৰ যাওঁতে যাওঁতে।
জ মানে হে হৈও গৈছে। সেই। চাৰকে এক গুট।
অ অ।
উম। উে আমাৰ ব সেইবোৰ সেইবোৰ নাই। সয়া মিলা পিতিব। যিহে দাম ৰোৱনী লগাব নোৱাৰি দাৱনী লগাবও নোৱাৰি?
অঁ
আমাৰ সেই যোৱাবাৰ মতা মানুহে কাটিলে। তাৰপা এ এদিনত তিন তিনকে ধান দিবলগীয়া হৈছে। উ অ এদিনত তিনদিনকে নিছে তিনদিনকে দিলে ন তিন কে নিছে মই তাকে বাবাক কৈছো এইবাৰ। এবাৰ বোলো পৰি ধৰি নিজে কাটিম বোলো দুখন দিটো।
উ হু হু হুু।
আহমান বোকা পানী আছিলাঁ? মই সোমাবই নোৱাৰো সোমালে ওলাবই নোৱাৰো? তাৰ পৰা মই বাৰু স কিলো মাই বাপাই কাটি পেলাই তাৰ পৰা মই অল। মই কলো মানুহজনক সেৱ দিবলৈ গলে হা বাবাই মানে সেয়া নিদিলে নহয়। কাটিবেললে বাবাই নিজে কাটিব হনো সেইটো কি বাম কণকে কাটক বোলে।
উ মনতটো কোমল নহয় জানো বেলেগক কষ্ট কৰিব দিব নোৱাৰি আ যে।
অ বাম কন কাটিবলৈ দি তিন তিনি ধান দি। কি লাভটো একো মানুহজন কাটিবও নোৱাৰে। সেই মাজলে হ'ল মানে ইফালে কিনালে হৈ লব নহয়। অকল পাৰিতো পাৰিতো নিব তাৰাপা মায়ে মই শেকো ত। তাৰপা লাষ্টত কি কো মই চাই থাকো মাক কোও মাক কাটিবই নোৱাৰাৰে দেখোন অকনমান অকনমান কেে সৰু সৰুকে পাই দি। ধুনীয়া ত খ আমিয়ে বেছিকৈ কটো। তাৰপৰা লাষ্ট পালে মই সেই মুখত দিলো মই বোলো আপুনি সেইকত হওক। আমি সেইফালে জাম। তাৰ পা নহলে হেৰি হয় এইটো কি কয় এনেকুৱা দিগদাৰ হয়।
উ
ম যি কাটিলে দুদিন হাত কাটিলে এদিন ডাঙৰি মানহি দিলে মাবাক। তাতে ন। টিং ধিছে তাকো গৰুৱে মৰা বোলে পতান থাকে স সেইটো বুলিলেও বেলেগ কথা। চিনেমা ধান পতা নতাও নাথাকে আৰুও দিওঁ নে মোৰ গা খোং সোমাই গৈছে? ন তিন ধান দি নে ম গাত।
মই বোলো এইব এইবাৰ আধাৰ কাৰডাই বোলো কাটিম তথাপিও নালাগে বোলো তেনেকুৱা মানুহ।
হয় ইমান কষ্ট কৰি খেতি কৰি তেনেকে ওপৰতে লোকক দিবলৈ মন নাযায় নহয়। হয়
অ খা খাওঁতে পোৱা যেন লগা নাই ন ন তিনং ধান।
অ।
এনে মাইকী মানুহ বিলাকে কাটিবলৈ গ'লে দেৰ দিনকে লয়।
আগতেও একো নাথাকে নহয় অকল ধানটোহে থাকে আৰু।
অ আৰু মানুহজন সোনকালে আহিবলৈ ললেও আমি যদি ঘৰৰ মানুহ গৈ নাপাওগে
অ বহি থাকে
অ বহি থাকিব, তাৰ পিছত আকৌ আমি গ পোৱাৰ পিছত কাটিব ন তাৰপা অ হেৰি এইটো কি কয় আমি কালে আমি ঘৰলে হলে পাতি নাচাই তেওঁ আগতীয়াকে টোপলা টোপনি বান্ধিব বান্ধি লৈ ঘাঁহ কাটিব গৰুলে আৰু ঘাঁহ কাটিও আমাতকে আগতে হে যায় মই বোলো লগাই একো ফলেই নধৰিলে।
তাকে এ তেনেকুৱা কৰিলে হ'ব কি নিজৰে ৰাস্তা ময় ন। এতিয়া যোৱাবাৰ যদি ভালকে কিবা এটা কৰিলে ভালকে মানে কৰিলেহেঁতেন তেতিয়া এইবাৰো আকৌ আহিলেহেঁতেন।
অ এইবাৰ কোনে মাতিব ই মইতো নালাগে বুলিয়ে আগতীয়াকে কৈছো আৰু
হেইটোৱে মানে ধৰিলোৱা মানুহটোও বিুজি পাব লাগিব। মূল্যতো তোমালোকেও বুজি পাব লাগিব মূল্যতটো, তেনেকুৱা হলেহে মানুহৰ মানে ভালকে কাম হয়। অ
সেইটোহে
পাত চিঙিছে নেকি?
আহ পাৰ সেৰি মঙ্গলবাৰ চিঙা কথা আছে।
অ অ
হয়
পাহাৰৰ আম গিযোপা আছে নে?
আম আছে তাকে আমবোৰ মায়ে কৈছে হেনো বৰ মিঠা। সিদিনাখন মায়ে বাবাই কৈছিলে পাছদিনা চি মলা
উম
বৰ মিঠা সেনো, সেই এইটো কি কয় আমাৰ আকৌ মই নাই যোৱা বাৰু তাৰপৰা বাবা আনিবলৈ লৈছিলে মায়ে বোলে হেই নালাগে ইমান মিঠা খাবলৈ নোৱাৰি আৰু পোকীয়া সে পোকীয়া ও
হেৰৌ লোকে মিঠা আম বিচাৰি বিচাৰি খায়
খোৱা মিঠাটো বেছি হলে খাবলে বু বুকীয়া নহয় জনো জি তেনেকুৱা।
অ তথাপিতো সেই ভাল আছিলে আম কেইজোপা মনত আছে আমি খোৱা। মুধিআম আছিলে, আম আছিলে, কমলা আছিলে।
অ এই কমলাপুলি এটা হৈছিলে ন ওখই হৈছিলে আৰু খুলিলেহেঁতেন চাগে, তাৰ পৰা বাবাই কি হল সেই হাবি কাটিলে হাবি কাটোত নে কমলা পুলিটো কাটি দিলে নহয় নেদেখি পেলাই, তাৰ পৰা হে বাবা বোলে ই মোৰ আৰু বনা হ'ল, কমলা পুলিটো কাট খাই গ'ল নহয়।
ধেমালি বাৰী নাছিল নহয় সেইখন বহুত ডাঙৰ বাৰী আছিলে। একোৱে অভাৱ নাই মানে তলত কিবা এটা নাপালেও হয় ওপৰত পায় মানে সেনেকুৱা আছিলে।
তাকে এতিয়াও এতিয়া বাবাই হে কৰিছিলা পাচলি কৰিছিলে এই গৰু মেঠ শুনো পায় নাথাকেই দেখোন
অ এই মেথোনবোৰ আহিবলৈ লোৱাৰ বা হেৰি হ'ল গৰুটোতো গৰুৱেই বাৰু অ এবাৰ খাবলৈ পালে আৰু কতনো নোহাকে থাকিব আহিয়ে থাকিব
তাকে সেইটো কাৰণে সেই বস্তুবোৰ নোহোৱাই হল
আহ
অ মই কৈছোঁ হেৰি কৰি পেলাই জেৱা দি দিব বুলি তাৰ পৰা পাপাই বোলে এতিয়া জেৱা নিদো যদি গোটেইক প ফুলি লগাব পাৰু আওঁ সেৰিয় চাহপাতত তেতিয়া বেই দিম।
অ'। তাকে সেই গোটেইডোখৰ আকৌ সেই কৰি ল'ব পৰা হলে, তেতিয়া দিগদাৰে নাছিলে।
তাকেহে। অ' এই বছৰ ৰুম বুলি কৈছে। ৰুবলে নহলে অহা বছৰহে পায়। হয় নে নহ
অ'।
তাকেহে।
তাৰ আগৰ সেই গানটো, হেৰি গাৰ তাত মানে বাৰিষা পানী বেছি হয়। এনেই অ'- চিলচিলিয়া সেইয়া। তাতে কিমান গা ধুলোঁ।
আানি পেলাই পাহাৰফালে দি দিলে নহয়। খান্দি পেলাই পাহাৰফালে, সেই পাহাৰ কিনাৰ - কিনাৰ খান্দি পেলাই দি দিলে সেই বিলখন পোত খাবলৈ। জানো? সেইখন পোত খায়েই নে নাখায় নে ভৱিষ্যতলৈ আৰু।
বালি যায় জানো?
বালি গৈছে বাৰু। সেই ঢল আহিলে এনেকে পানী হ'লে বাৰিষা বালি অলপ যায়।
অ'।
যোৱাবাৰ অলপমান নাজানো কি হয়গে এইবাৰ যায়নে নাযায়নে।
এনেকে তেনেকে পোত খাবই তেনেকে দিন লাগিব বহুত, দিন লাগিব। ইমান মানে হেৰি নহয় যে নদী- হেৰিখন জানটো। আগতে সেই মাছ-চাছোবিলাক ঢে- এটো কি, ঢেৰ ওলাই আহে জানটোৰ পৰাই। আমি ধৰোঁ নহয়।
এ পাহাৰৰ কাষৰ কি ধুনীয়া পানী। ঠাণ্ডা, গৰমত আও মজ্জা।
মই সেই পাহাৰ পৰা কেঁচা হৈ থাকোঁ নে বাবা আনি আচাৰ বনাইছিলোঁ নহয়। পাহাৰৰ পৰা অনা আম খুৱাইছিলোঁ আচাৰ।
অ'। ভৰাই অকণ থৈ দিবা মোলৈ। মোৰ শেষ হৈ আছে।
ঘৰৰ কেইটামান পাৰিছিলোঁ। সেইটোকে
অ'।
পেলাই অকমান ঘৰলে দিলোঁ। তপা অকমান আছে ঘৰত। তাৰ অকমান নিব পাৰিব। তাৰপা সি নাকমাই মনো লব। কো অকমান দিলে।
অ'।
আচাৰ কম হ'লে বা- ভাতকেইটা খাবলৈ ভাল নালাগে। আহি
অ' বাৰিষাত আচাৰ অকন লাগে। আচাৰ, বাঁহৰ গাজ। এইবোৰ কম ভাল বস্তু- বাঁহৰ গাজ গাজটো মানে
সিদিনা বাঁহৰ গাজ এটা আনিছিলে বাবাই। খালোঁ তাকে উম, সিদিনা বাঁহৰ গাজ এটা আনিছিলে বাবাই। সেই ভাজি পেলাই খালোঁ। মই তাকে কৈছোঁ সেই আনিব বোলো খৰিছা অকণ বনাই থব লাগিব। হেৰি হয়, এই খৰিছাবোৰ বনালে, প্লাষ্টিকৰ বৈয়ামত থলে মানে খৰিচাবোৰ ক'লা হৈ যায়। এই ছিছাৰ বৈয়ামত
ছিছাৰ বৈয়াম লাগে, অ'। ছিছাৰ বৈয়ামত ধুনীয়া হয় থাকে। আৰু কম মানে ভা
বহুত বছৰ হলে ভাল থাকে হেৰি প্লা ষ্টিকৰ ভৈয়ামত থলে, পটককে ক'লা হৈ গুচি যায়।
অ'।
এবছৰো নাযায়। প্ৰথমতে বুজি পোৱা নাছিলোঁ। আমিও সেই বছৰটো বোলো ক'লা হৈ গুচি গ'ল। উম। আৰু বলনে নে কুদোৱে কামৰিলে খৰিচা লগালেও ভাল নহয়।
অহ লগতে চেচা হৈ গুচি যায়।
উম। এ তাকে হেৰি হয় খৰিচা খাবলে এই পুৰণা বেমাৰ থকা মানুহে খৰিচা খাব
খাব নালাগিব অ।
এনে সিৰ কাৰণে অইন একো নাই
উম।
এতিয়া আকৌ খৰিচা দি পেলাই হিও খাবলে ভাল নহয় দালিকনতো খৰিচা অকণ দি খাবলৈ ভাল বা মাছৰ তৰকাই কনটোক খাবলৈ ভাল।
মই বাৰু দালিত দি খাই পোৱা নাই দেই।
দালিটো দি খায়।
আচাও বনাব পাৰি নহয়।
কৰি ভাল আক হেৰি নহয় মাছৰ পিটিকা অকন কওকচোন পুৰিলৈ পেলাই তাত খৰিইছা কাৰণ দি সেইফাল। খাই ভাল লাগে। বা খৰিচা অকন এনেই পিয়াজ অকণ কাটি পেলায় তেনেকে কৰিও খাই ভাল লাগে।
অ মই তেনেকহে ভাল পাওঁ পিয়য়াজ অকণ কাটি ধুনীয়াকে ভোট জলকীয়া হ'বোৰ লাগে মোহাৰি দি
উম। তাকে।
খবলে বৰ ধুনীয়া লাগে।
আকৌ আচাৰ বনাইও থব পাৰে ন।
অ আচাৰ বনামি দব পাৰি এ মূলা। চাও এই হেৰিয়ও খৰিছা এইটো যেনিবা টেঙা হয় মূলাটো যেনিবা টেঙা নহ।
মই মূলা আচাটো বৰ এটা ভাল নাপাওঁ খৰিচা আচাটো ভাল পাওঁ বাও।
অ।
আমাৰ সেই যোৱাবাৰ নহয় তাৰ আগৰ বা বনোৱা বগৰীয়া চাহ আছে টেঙা জহতে
অ মু গামা ছোৱালীয়ে হেৰিটো কি আচাৰ আছে নেকি সুধিছে মোৰতো নাই নহয়। এই জলফাই আচাৰ বনাইছিলো আচাৰোৰ কিবা ভেঁকুী যায় দেখোন কেলে জানো মোৰ।
এ ভিনেগাৰ দি দিব লাগে ভিনেগাৰ দি দিলে নেভেকুৱে। নহলে সেই ভিনেগাৰ যদি নিদিয়ে
তেলতটো সকে দিব লাগে তেলতটো পুৰা হেৰি আ
নাই তেলতটো সৰহকে দিয়া আছিলে গুটিও দিয়া নাছিলো মই।
তেতিয়াহ'লে পানী লাগিলে চাগে হেৰি কৰোতেনে?
জানো পানীয়ে লাগিল নে কিয়ে লাগিলে।
অ পানী পানী লাগিলে চাগে। পানী তিতা হাতে চাগে আপুনি উলিয়ালে সেইটো কাৰণে তেনেকুৱা হ'ল ছাগে। নহ'লে তিতা হাত নালাগিলে পানী নালাগিলে উ আচাৰ নেভেকুয়ে নহয় তেল যদি সৰকে দি থোৱা থাকে। এইবাৰ আকৌ মই তেল তাককে দিছো সেই ভিনেগাৰ দিছো এইবাৰ মই ভিনেগাৰ দিছো ভিনেগাৰ। া তো বটল টোত বেছি নলয় নহয় সাত টকাহে লয় ঘৰত আমাৰ আনি থৈছিলে। পনিৰ বনাবলৈ মাহতে তাৰপা নি। পেলাই সেই এইটোকে মই আচাৰত দিলোগে অকমান। ভিনেগাৰ ক দি পেলাই তেতিয়া হেৰি হয় মানে নেৱেকুৱে মানে হেৰি থাকি যায় ভাল হৈ থাকে। আমাবা সেই ভেকুৰিবলে নাপায়ে এদায়ে হয়।
তাকেহে খোৱা শুন থাকিলে ভাল আমাৰ চাৰ ব স দেউতাই খাই ভাল পায়।
আমাৰ এতিয়া আমি আমাৰ আমি দুটাই এই ৰেগোলাক খাওৱেই। তাৰপৰা দেহাইও খায় বাবাইও খায় মাহে অকণমান উ চোপাবলে টান টান বুলি কৈ লৈ বোলে ম। নেখায়।
অ।
জলফাই আচাৰ সেই ঘৰত বনাইছিলো ঘৰৰ পৰা এবৈয়াম নিলো সেইবৈয়াম কাহানী বা এদাই হল।
ঘৰৰ আচাকন আছে আমাৰ কেতিয়াবা এদাই হল এতিয়া জল হেৰি আমাৰ আচা সৰু বৈয়াম এটা এবৈয়াম ভৰাই লৈছিলো ডাঙৰ বৈয়ামটোৰ পৰা সৰু বৈয়ামটো আধা আধি গলেই
তাকে
উ আহ খাবলে সি হলে বনাবলৈও ভাল লাগে লোকচান হলে বনাবলৈও মন নাযায়
অ খালে হেৰি মন যায় বনাবলৈ।
আমাৰ এই লোকচান বাও নহয়। সেয়হে কিন্তু কিবা বনাবলৈহে সেই বগৰী আচাৰকনহে সেই টেঙা জহতে আছেগে হোলেও বেছিকণ নাই অকণমান আছেগে
উম
মায়ে আকৌ মোক বগৰী বুটলি থবলৈ কৈছিলে যোৱা এইবাৰ হেৰিয়ত বগৰী হৈ। অ মই টেঙা জহতে নোবতলিলো ত এতিয়া মায়ে বোলে সেই বুটলি থোৱা হলে হে হ'লহেতেন নহয় গুৰি খুন্দিব পৰা হলহঁতেন।
অ এতিয়া গৰমত চৰবত বনাই খাবলে ভাল অ
অ এতিয়া সেই মায়ে সেই আগফালৰ বৌ হেঁতৰ পৰা কিনি আনি থৈছে। খাবলৈ।
ঘৰ ইয়াৰ মাহঁতে উম শিকিন তাকতে সে যে সৰু দাদাই খাবলৈ নাপায় যে
হা
এ তাতে সৰু দাদাই খাবলৈ নাপায়। ত সৰু দাদা তাত খাবলৈ নাপায় যে। ইয়াত সেই দোকান সেই মায়ে আনি মেলি গোটাই মেলি দিছে আৰু
সৰু দাদা গ'ল নে আছে
যাবগে সোমবাৰলৈ সোমবাৰলৈ যাবগে।
অঁ
ত মায়ে মাতিলে সকামেও হব পিঠা কেইটা মানো বনাই দিবি আহ মই আহ এতিয়া অসুবিধা। পিঠা কপা বনাই বনা। ঠিক আছে নালাগে আৰু দিব কোপা নো দিবি। ক পানো দিবি মায়ে বহি থাকিবও নোৱাৰে যে বনাবলে।
আহ
সেয়া এতিয়া কি হয় যে
তাকে
সোমবালৈ যামগে বুলি কৈছে তাকে কি কৰে। ফ্লাইটত যাবলৈ ফ্লাইটত বৰ দাম হৈ আছে এতিয়া ট্ৰেইনত যাম বুলি কৈছে ফ্লাইটত যাবলৈ ফ্লাইটত বহুত দাম হৈ আছে এতিয়া ট্ৰেইনত যাম বুলি কৈছে তাকে জানো কি।
অঁ
ফ্লাইত দাম বাঢ়ি আছে তাৰ পৰা এতিয়া ট্ৰেইনত যাম বুলি কৈছে জানো কি হয় আহোনে ফ্লাই ততে আহিলে এতিয়া দামটো ইমান নাছিলে এতিয়া আকৌ বহুত দামটো বঢ়াই দিলে আকৌ যোৱাতো হকে পইচাটো খৰচ কৰি গ'লেই নহব তাত ধৰি লওক খোৱা বোৱা ৰুম ভাড়া মেলা পা ধই লৈ
অ তুন।
চব ফালেই কিবা আকৌ গৈ লৈতো হেৰি কৰিবগে নোৱাৰে।
আমাৰো গঁৰাল বনাই আছে।
ছাগলী গৱাল
নহয় হেৰি গৰু ঘাঁহ দিবলৈ এতিয়া সেই ৰাস্তাতহে বান্ধিব লাগিব আও। এ দাদাই আহিছে। ঘাই মানে সেই খেৰহে আৰু কেইদিমান এতিয়া হে নোৱাই আহ দিবলৈ। একফালে হাল বালেই বাৰীত বান্ধিব লাগিব আৰু খেৰ দেৰি গঁড়ালত, ৰাস্তাত,
তাকেই হে বৌ গৌবোৰ পুহিবলৈকে বাৰিষাখন বৰ দিগদাৰ হয় অ।
আহ সেইটো জহদে মানে মন নাযায়।
হম হম
এতিয়া নুপোহিলেও নোৱাৰ মাৰ নিচিনা মানুহেনো খাবা কঁপা।
বিপদে আপদে বেচিবলৈ মেলিবলৈকে হয়
অ টোন
ছাগলী কেইটা আছে?
ছাগলী এতিয়া পোৱালি সৈতে সাতটা আছে।
আহ, চেউৰি আছে নে?
আছে আছে চেওৰি
উম অ সেই খাচী আছা নাই?
খাছিএটা
উম
ঘৰলৈ ফোন কৰিছিলা নেকি?
ঘৰলে সেই দেহালৈ ফোন কৰিছিলো তাৰপা কি আছিলে এনে ফোনটো ৰিচিভ নকৰিলে। মই মা লগত অহাৰ পৰা কথা পাতিবলৈ পোৱাই নাই কালি সন্ধিয়া ফোন কৰিলো টাপা সি নাছিলে। অ ঘৰলে আহি পেলাই ফোন কৰিবলৈ সেই তেতিয়া হেৰিয়ে হ'ল এইটো কি বুলি কয় দেৰিয়ে হল, তাৰ পৰা হলেও এবাৰ ফোন কৰিছিলো বাবা আহি পোৱাহি নাছিল। আছিল সকামলে, তেতিয়া ফোন কৰোঁতে তেতিয়া মাৰ লগত কথা পাতিবলে নহলে বাও। পাতিবলে হোৱা নাই মা লগত।
অ অ ইহঁত দুজনী একদম হেৰি আকৌ পানী ওচৰ পালে গে ঐ
হাহ
এই ছোৱালী হত পানি ওচৰত পালেগে
অ সেই পাতিবলে হোৱাই নাই দেহাহঁতৰ কলেজত আজি ফ্ৰেছাৰ্ছ আছিলে যে শুনিছিল কালিয়ে গ'ল নে কিয়ে নে কালে পুৰা সন্ধিয়া লগাইহে আহিব
আহ
তালৈ যাবলৈ হলে সন্ধিয়া লগাইহে আহিব, যদি কলেজলৈ গৈছে?
অ
পাতিবলৈ হোৱাই নাই আছোঁ।
সন্ধিয়া লগাও নে আজি শনিবাৰহে।
ফ্ৰেচাছ আছে হেনো কলেজত।
অ কৈছিলে কৈছিলে অ দেৰি হব আৰু সেইটো কাৰণে ফোন ৰিচিভ কৰা নাছিল
আহ সেইটো কাৰণে পইচা নাই পাতিবলে মাৰ লগত হোৱাই নাই
অ
আপুনি কৰিছিলে?
মোক কালিয়ে কোৱা আজি নাই কৰা
উম কালি সেই এইটো কি কা মোৰ সেই হল, এইটো কি এই কাম হৈ থাকো নে অসুবিধা হলো মই শুই থাকিলো
উম
মানুহবোৰ থাকিলে বহি থাকিবলৈও জেগা নাই কতনো বহি থাকিম বুলি শুই থাকিলো, বাবা যোৱাই মই গমো নাপালো।
অ অ
তাকে বোলো বাবা কিমান সময়ত গল, কি কথা মই গমেই নাপালো শুই থাকলো টোপনিও গ'লো।
দিনটো সি শুবলৈও নাপালো ভাগৰতে টোপনি গলো গমেই নাপালো বাবাক যোৱা
শংকতে গ'ল বুলি কৈছে বোলে সকামলৈ গ'ল।
এ সি কোনোবা এজন আহি বহি আহিছিলে হে নো সেইটো কাৰণে হে হল এইটো কি কয় অহা দেই হ'ল, মই বোলো ইমান দেৰি হৈছে অহা তাপা বোলো আলহী এজন আছিলে, এতিয়া আলহীজনক পেলাই আহিবলৈও নোহোৱা হল, হলেও লা কৈ চাগে হেনু হেৰি মোৰ কাম এভাগ আছিলে, নিমন্ত্ৰন এভাগ আছিলে আও। উ যাবলে লাগিছিলে এতিয়া তাপা এ অ হ'ব হব।
উম হম হম হ
আপোনালোকৰ বা বছৰেকীয়া সকাম নাপাতিলা নি?
বছৰেকীয়া সকাম হয় তাকে পটা কথা আছিলে ত পলো আছিলে এ থকা হ'ল পকিছিলে হেৰি হৈ গ'ল কৈছিলো নহয় প সকাম পাতিম বুলি তাৰপৰা মাজতে পাতো বুলি তিয়া লাগে যাব কেইনমান পাছত এতিয়া স কল গল সিহঁত খাওঁ উম আহে পোৱা য মা
অহ
এ তেতিয়াই পাতি দিম বুলি কৈছো।
তাকে এতিয়া বাইশটাই হল এতিয়া বোলো বাৰিষাই হল একেবাৰে বাৰিষাৰ পিছতে পাতিবগে পাৰিব আৰু
উম
উম
এইবাৰ এইবাৰ যদি হেৰি হয় এইবাৰ পকা নহলে নহয় ছোৱালী হেৰিয়তে পাতি দিব আকৌ জন্মদিনতে
তেতিয়ালৈ নাথাকোগে আকৌ শাওনত হেৰি পৰে যে, তাই জন্মদিনটো সেই জন্মদিনৰ লগত সেইটো লি নকওঁ আও।
অ অ জন্মদিনত হেৰি পৰে এইটো ক মা আহি পৰে
নহয় নহয় এই শাওনত পৰে
অ শাওনত পোৱা।
অ
তাই জন্মদিন আহি নথে পৰে।
অ
আহ
জন্মদিন কেতিয়া-কেতিয়া হিচাপ একেবাৰে আঙুলি মূৰত হিচাপ ৰাখিছে জন্মদিন কেতিয়া। এয়া কেতিয়া পাবহি মানে
চাইকেল লাগে চাইকেল এতিয়া ঢুকিয়ে নাপায় তাইক চাইকেল লাগে।
সেই এতিয়াই লৈ নিদিব এতিয়াই লৈ দিলে তাৰ হেৰি এনে মানুহজনী ক্ষীণ চাপৰ এতিয়াৰ পৰা চাইকেলখন চলাবলৈ হ'লে মানুহজনী আৰু ডাঙৰ হব নোৱাৰা হব।
তাকেহে মই স জন্মদিনতনে আনি দিম বুলি এনেই ফুচলাই পেলাই শিকি থৈছো মানুহ এতিয়া হেৰি ফাইভ চিক্সলে পালে ই দিম।
অনটো নহয় তাই এনেই মানুহজনী হেৰি নহয় জানো? আৰু চাইকেল চলালে আৰু ভতি যাব নহয়। আৰু সতে যাব ডাঙৰ ডাঙ কষ্ট হ'ব নহয় তাৰ
আহ
আৰু ল'ৰা-ছোৱালী মানুহে এনেও আনক দেখিলে লাগে বুলি কব বৈ।
অঁ আক
উম। বুলি লৈ দিবলৈ হলে আকৌ পিছত নিজ নিজৰ সেই হ'ব নহয় দিগদাৰ হ'ব নহয়। ওচৰত কাবাৰ আছে মানে?
কি অ এই হেৰি অ এইটো কি দাদাহঁতৰ ছোৱালীজনী আনি দিলে যে।
অঁ
সেইটো কাৰণে ক'ব নোৱাৰা হৈছে নহ'লে এনে আগতে ইমান কথা নাছিলে,
উ
মাজতে দিলে ভালকে চাইকেলৰ জহত লাগে লাগে কে ভাতে নাখায়।
তাকে তাই শকত আপদ নহয় তাই অকমান ভাল
তাই তাই এতিয়া চাইকেল লৈ স্কুল যায়।
স্কুললৈও যায়?
উম
ইমান দূৰলে স্কুল যাম মাক দিয়ে নাই?
উম।
দি পেলাই সেই কাঠৰ দলংখনৰ ফেলি।
অঁ সেইফালেই যায়, হেৰি ভালকে মানে বা তা হেৰি লেপমে, এনেকে একদম হেৰি কৰি কৰি যায় আও পুৰা।
উম
যেনতেন ধুকি পাই গে হে
তে কাঠৰ দলংখনক সেই ফালেদি যায় ওঁ লৈ নিদিব এতিয়াৰ পৰা লৈ দিব ললে তাইৰ লগত সমানে সমানে স্কুল যাবলৈ ওলাব পিছত এলাহ বিষতকে চলা বিষ বাঢ়িবহে
উম
তাক কলেই নহয়-নহয় উম